অ', হেল্ল' কওক, নমস্কাৰ নমস্কাৰ
আপোনাৰ লগত এটা বিষয়ক কিবা কথা পাতবা আছিল আ আপুনি সমাধি পা পাব না
হয়, হয়, হয়, পাৰিম আৰু পাৰিম পাৰিম পাৰিম, আছোঁ ফ্ৰী আছোঁ হয় হয়
অ', মানে এ আজিতো বতৰটো খেতিৰ বতৰ না, হয় নহয় অ', মানে মই খুবা বিচাৰিছো মানে আপোনাৰ জাগাৰ খেতিটো কেনেকুৱা চলি আছে আৰু না সেইটো মই জানিব বিচাৰিছোঁ অলপমান ক'ব পাৰিম নেকি আপুনি
হয় হয়, পাৰিম বাৰু পাৰিম বাৰু হয় এতিয়া ব বৰ্তমান বাৰু এতিয়া মই কি বুলি কওঁ মানে য'ত ঠাইত আছো মানে এইখিনি তেতিয়া বৰ্তমান মানে
উ
খেতি মানে প্ৰায় মানে মই এতিয়া কি বুলি কওঁ মানে বহি পেলাই যোনটো মানে কি বুলি খেৰিকীত বহি চাই আছে মানে এতিয়া এইখিনি প্ৰায় খিনি মানে হাল বাইছে হাল বাই হৈ গৈছে, হাল বাই হৈছে, কিছুমানে হাল বাই আছে আৰু প্ৰায় মানে ৰোৱা হৈ গৈছে মানে স খিনি কাষত যিমানখিনি পথাৰ আছে পথাৰ খিনিত মানে গোটেই প্ৰায় ধান ৰুইছে আৰু এইখিনিত কাষত এইখিনিত কঠিয়া কঠীয়া হেঁচি থোৱা আছে মানে আৰু প্ৰায় মানে এইখিনিও ৰোৱা হৈ যাব আৰু এইখিনিয়ে কিন্তু আজি অলপ বতৰটো বহুত গৰম হৈছে কাৰণে আজি চাগে ধান ৰোৱা দেখা ন নাই ইমান মানুহ কিন্তু হাল বাই আছে এতিয়া আজি বেছি একে গৰম হৈ গৈছে আজি মানে পথাৰত মানুহ থাকিব পৰা নাই চাগে আজি
হয়
কালিলৈকে ঠিকে আছিলে যোৱ কালিলৈকে বৰষুণ বৰষু ষুণ দি আছিল মানুহ কাম কৰি আছিল পথাৰত আজি বেছি অতিমাত্ৰা গৰম হৈ গৈছে আৰু আজি আৰু এতিয়া। মানুহবোৰ চব ঘৰে ঘৰে আছে চাগে এতিয়া সন্ধিয়া হলেহে অলপ ওলাব পাৰিব।
হয় হয় হয়।
হ হ হা
গৰমে আজি মানে বতৰটো বেছি গৰম দিছে আৰু না আমাৰ ফালেও আৰু না পেগৰুৱা গিলা পাৰা নাই আৰু না
অ খেতি বাতি চলি আছে চাগে?
আছে আছে সিহঁতি খেতি বতৰ আৰু না খেতি চলি আছে পুৰা গাঁবৰ মানুহগিলাক পথাৰতে আছে আৰু না বেছিভাগ কাইবা মানুহ আহ হিলে মানে নাপায় আৰু না ঘৰত আৰু এতিয়া আৰু খেতি চময় না আৰু না খেতি নকৰিলে আৰু আমাৰ কিবা মিডিল ফে গাঁৱৰে চব মিডিল ফেমিলি থাকে থাকে আৰু খেতি নকৰিলে আৰু লাগে অ আৰু মেইন আমাৰ কি বা অসমত মেইন উদ্দেশ্য খোৱাটো ভাতেই না ইয়াৰ।
অ ভাত হয় হয় ভাতটো প্ৰথম আৰু খেতি কৰিবই লাগিব খেতি নকৰিলে চাউল কৰবা পাব। গোটেই বছৰৰতটো মানে এবাৰ খে খেতি কৰিলে সুবিধা হয় যে মানে আৰু গোটেই বছৰৰতটো মানে আৰু ঘৰতে চিন্তা নাথাকে আৰু মানে। ধান থাকিলে আৰু যেতিয়াই মন যায় তেতিয়া খুন্দাব পাৰিব তেতিয়াই আৰু মানে চাউলৰ মানে অভাৱ নহয় আৰু এতিয়া খে -
হয় ঠিক আছে কিবা আ আপোনাৰ কিবা জাগাত কিবা পানীটো এভেইলেবল পাইছনে মানে বৰ
পানী অ এতিয়া মানে এইখিনি যোন টো মানে গাঁৱৰ কাষত যিখিনি পথাৰ আছে এইখিনিতো বাম হৈ যায় বাম হোৱাৰ কাৰণে মানে তাৰ বৰষুণতো তেনেকুৱা ইমান হোৱা নাই বৰষুণ নোহোৱাৰ ফলত মানে মানুহবোৰে মানে কি বুলি কয়? অ মটৰ চটৰ দি মানে খেতি কৰি আছে। মানে অলপমান মানে পানী উঠাইছে পানী উঠাই মানে খেতি কৰিছে আৰু আগত খেতি কৰি আছে। এতিয়া বহুত খিনিয়ে আগতীয়া হ'ব এতিয়া খেতি কৰিছে প্ৰায়। এতিয়া পানী দি কৰি খেতি কৰিব লগা হৈছে আৰু বৰষুণটো দিলে ভাল হ'লে হয়। বৰষুণ তেনেকুৱা এতিয়ালৈকে দিয়া নাই বৰষুণ আজিটো গৰম ৰ'দ তাতে আকৌ শুকাইহে গৈছো ওলটাকে এতিয়া আৰু বৰষুণ দিলে ভাল হ'ব আৰু।
আপোনাৰ কিবা জাগাৰ কিবা ধানগিলা কেনে হয় মানে?
উম। উম ধানবোৰ ভালে হয় তেনেকৈ মানে প্ৰায় ভালেই মানে ভালেই কিবা কি বুলি কওঁ মানে প্ৰায় এবিঘ এবিঘাত চাগে প্ৰায় কিমান কম আৰু এতিয়া মানে তেনেকে ক'বতো নোৱাৰি বাৰু এবাৰ চাগে কেনেকে হব কিছুমান কিছুমান বছৰ ভাল হয়। কিছুমান বছৰ বেয়া হয় এইবছৰ ভালে হব লাগে এতিয়া যিখিনি দেখা পাইছে। এ ভালে হ'ব লাগে।
কোন কিবা কোন ধানটো বেছি খেতি কৰে মানে বেলেগ বেলেগ ধান আছে তো ফালে কোন ধানটো বেছি হয় মানে?
অ তেনেকুৱটো বাৰু মই ধানৰ তেনেকুৱা নাম নাজানো কিন্তু প্ৰায় মানে যোন? মানে এবাৰ চৰকাৰৰ পৰা যোনটো আহিছে চৰকাৰৰ পৰা আহা কিছুমান- কিছুমান ধান আছে এইখিনি মানে খেতি কৰিবলৈ দিছে বুলি কৈছে মানে আৰু প্ৰায় মানে পানী কম হ'লেও ভাল হয় পানী বেছি হৈ গ'লেও ভালে হয় বুলি কয় মানে এইটো ধানটো কথা তেনে এই ধান কেইটাই কৰিছে মানুহ বিলাকে বাৰু প্ৰায় মানুহে মানে।
ঠিক আছে আপুনি যি কথা কচ মানে আপোনাৰ জোগাৰ কি এনে কেনে ধান গিলা কেনেকৈছে এটা কথা কব পাৰিম নেকি? কি মানে কিটো এ- এপেগ ৰোৱা দামগিলা কিমান মান গচ আপোনাৰ চাই চাইডৰ?
কিন্ত
পেগৰুৱা দাম দাম মানে হাজিৰা দাম
অ হাজিৰাৰ দাম হাজিৰাৰ দাম এতিয়া প্ৰায়
উ
অ কি বুলি কোৱা মানে তিনিশলৈকে যাই খুৱাই বৈ পেলাই দুশ টকাটো তেনেকুৱা হয় মানে হাজিৰা বহুত কমে আৰু মানে। যোনটো ৰোৱাটো মানে আৰু কাটাটো বাৰু বহুত হৈ যায় কিন্তু মানে যোনটো ৰোৱা ৰোৱাটো মানে তিনিশ নুচুই কেতিয়াবা আঢ়ৈশতে ৰৈ যায় আৰু, মানে আঢ়ৈশ মানত আপোনালোকৰ ইপিনে একে চাগে।
অঁ আমাৰ ফালে অলপ দাম বেছি। না হাজিৰাটো অঁ অঁ হাজিৰাটো মানে হাজিৰাটো একদিনত পাঁচ আৰু পইতা তোলোৱাটোতো অলপমান দামৰ না আশা দহটা চিষ্টেমৰ ক কৰ চেয়াৰ ন আপোনাৰ কিবা চাইডৰ কি মানে এ লৰা গলা পেগ ৰই না ছোৱালী গিলা পেগ ৰোৱে
অ আমাৰ ফালে ক কি বুলি আহ প্ৰায় ভাগ দেখা পোৱা মানে ছোৱালী কেইটাকে দেখা পোৱা যায় আৰু ছোৱালী কেইটাই ৰ ল'ৰা কেইটা ট্ৰেক্টৰ আৰু এই কঠীয়া তোলাত সহায় কৰে আৰু ছোৱালী বিলাক আৰু ধান ৰোৱা ছোৱালী বিলাক থাকে আৰু মাইকী মানুহ বিলাক। ছোৱালী বুলিও নহয় আৰু, প্ৰায় মানে মাইকী মানুহ বিলাকে দেখা পোৱা যায় আৰু এতিয়া ধান ৰোৱাত আৰু।
ভালে আমাৰ ফালে, উল্টা আৰু না যেনে আমাৰ কিবা মানুহ নাই আৰু না অলপ কম আছে ইয়াৰ কাৰণে লৰাবিলাককে ৰোৱা হৈছে না
অঁ তেতিয়াহ'লে ভালে, অঁ অঁ তেতিয়াহ'লে চবৰ মানে বেলেগ বেলেগ আৰু তেতিয়া আপোনালোকৰ এইফালে ল'ৰাবল কৰিব লাগে আৰু তেতিয়া ভালে আৰু লৰাল কৰিব লাগে অ হয় হয়। হা হা হা। চবে কৰিব লাগে আৰু কৰা কামটোতো কিবা নাথাকে বাৰু। উম উ আপোনালোকৰ পিনে কি কি ধান ৰুইছ এতিয়া?
অঁ, আমাৰ ফালে কিবা কি কয় এইটো ৰংগ বন্ধু আৰু পঁচাশী আশী কিবা ধান পাইছে আৰু না আৰু কিবা ৰঞ্জিত বেছিকে আমাৰ অঁ, ৰঞ্জিত হয়টো বেছিকে হয় আৰু আ আছে কিবা কিবি এ আমদামি কিবা বেলেগ বেলেগ ধৰণী থানা আছে আৰু ন নামতো ময়ো নাজানো বেছিকে আৰু না এই খালি মেইন ৰঞ্জিত জানু আৰু ৰংগ বন্ধু জানো আৰু কি এইটো কি কয় আশী পঁচাশী এইগিলা আমাৰ জাগাত ভা বেছি বেগ ৰৰুচি আৰু না মানে আমাৰ ফালে মানে আগতে নাছিলা আৰু না চেঞ্জ কৰ্চ কিবা আগতে আমি মুক্তা আৰু কিবা লাইশ্ৰম কিবা এনেকা ধান পেগৰুা আছিল আৰু নাইট টো বেছি ন হোৱা নাই মানে না আ ইয়াৰ কাৰণে চেঞ্জ কৰা হৈছি নতুন নতুন প্ৰডাক্টটো কেনে হয় এইটো চাইছে আৰু না গাৱল বিলাকৰ
অঁ, চাব লাগে হয় আৰু শাল কেনেকৈ বাই গৰু
এ গৰুতো নাই। এতিয়া আমাৰ ফালে চব কিবা ডিজিটেল চিষ্টেম ট্ৰেক্টৰ ডাঙৰ ট্ৰেক্টৰ সৰু ট্ৰেক্টৰ মাৰি আৰু না গুৰু আল মাৰা আজি
অঁ, নাই নাই নাই আজিকালি গৰু অ গৰু দেখিবলৈ নাই এতিয়া আৰু আমাৰ ইপিনেও নাই আৰু ব গৰু অঁ গৰু ব্যৱহাৰ নকৰে আৰু ট্ৰেক্টৰ দিয়ে হাল বোৱা হৈছে আৰু হয়।
মেচিন লৈ ফেলে মানে পথাৰত টোগ আৰু না।
হয় হয় হয় আজিকালি চব মেচিনতে কায়েৰ কৰে আৰু এতিয়া আৰু। হাল বোৱা আমাৰ এইটো নাই একেটাই আজিকালি গৰু নাই আৰু আজি কালি আৰ গ আজিকালি টেক্টৰ দিয়ে হাল বায় নিৰ সৰু টেক্টৰ থাকে কিছু ঘৰৰ মানুহৰ। এইটো নহলে আৰু যোনটো ডাঙৰ ট্ৰেক্টৰ থাকিব ডাঙৰ ট্ৰেক্টৰ দি হাল বায় আৰু এতিয়া।
ভালে ন কষ্টটো কম আৰ না। আজিকালিতো আৰু ধান ধান কটাটো মেচিনা আইছি। পেগ ৰোৱাও মেচিন আইছি কিজানি আপোনাৰ ফালে আইছি নাহে নাই আমাৰ ফালে অহা নাই কিন্তু।
না অহা নাই খালি মই দেখা পাওঁ আৰু কিছুমান কেতিয়াবা মানে দেখা পাওঁ টিভি বিলাকত দেখা পাওঁ। মানুহবিলাকে আজিকালি ৰোৱাও ৰুব নিজে মেচিন ৰুই আৰু আজিকালি কাটাটো ৰোৱাটো সবটো আজিকালি মেচিনতে হৈ যায় আৰু আজিকালি।
আপুনি ক'ব পাৰব নে কি যে আমাৰ পৰা ডিজিটেল চিষ্টেম হৈছে কিবাতো পেগ ৰুৱা যেন ধান কটা আৰু মানুহগিলাটো কামটো নাপায় আৰ বিষয়ে কিবা ইফেক্ট পৰব না কি আপুনি এটা ক'ব পাৰব নেকি?
উম হয় হয় হয় আজিকালি মানে বুলি ক মানে আজিকালি প্ৰায় মানে মানুহবিলাকে মানে বিজি হৈ গৈছে আজিকালি। কাম নোপোৱাটো নহয় একে আজিকালি প্ৰায় মানে আমাৰ এইপিনে যেন দেখা পাওঁ মানুহবিলাক প্ৰায় মানে বিজি হৈ গৈছে চব মানে আধি দিবলে চেষ্টা কৰে মানে। সেইকাৰণে মানে কিছুমান মানুহে কৰি খায়। কৰি খোৱা মানুহৰ কানে মানে এতিয়া কি হয় মানে ট্ৰেক্টৰে যদি চাপ'জ ট্ৰেক্টৰেদি বাদে হাল বালে। এতিয়া তাৰ সলনি এটা মানুহে মানে যদি হাল লয় মানে প্ৰায় মানে তা মানুহটোৰ মানে অলপমান মানে কাম পাই যায় তখতো ট্ৰেক্টৰ দি হাল বালে তই সোনকালে বহুত খিনি হাল বাই দিয়ে, আৰু বেছি কভাৰ কৰি দিয়ে। তাৰ কাৰণে মানে কিছুমান কৰি খোৱা মানুহৰ কাৰণে অসুবিধা হয় মানে আৰু অলমান। আৰু লগতে, ধান ৰোৱাতো তেনেকুৱা, ধান ৰোৱাটো যদি যদি মেচিন আহি যায়। এতিয়া ধান ৰুই, কিছুমানে মানে ধান ৰুই পেলাই কিছুমানে অলপ টকা উপাৰ্জন কৰে। তেনেকুৱা মানে যদি মেচিন আহি গ'ল, তেনেকা তেওঁলোকে নোৱাৰিব মানে আৰু। এটকা-দুটকাটো তেওঁলোকৰো ওলাই যাতে কিনি খাবলে অ' কিনি খাবলৈ, বজাৰ কৰিবলৈ হয়। কিন্তু, যদি মানে যদি মেচিন আহি যায় মেচিনে মানে এইটো মানুহক ৰিপ্লেচ কৰি দিব মানে। তেতিয়া মানুহৰ কিছুমান মানুহৰ মানে দুখীয়া মানুহৰ মানে অলপ অসুবিধা হ'ব আৰু।
হয়।
আচ্ছা, ঠিক আছে আপুনি ফোন কৰতে বুজাই দিছে। মানে, মেচিন আৰু মেচিন গাহিলে, ডিজিটেল চিষ্টেমটো আনিলে কেনেকা যি ইফেক পৰব, যোনে হাজিৰা কৰি খায় আ
হয় হয়, হাজিৰা হাজিৰা কৰি খোৱা মানুহৰ কাৰণে অলপ অসু বিধা হ'ব আৰু, হয় হয়।
আচ্ছা ঠিক আছে বাৰু। আপোনাৰ এই খেতিৰ বাবে কথা পাতি পেলে যে ডিচকাশচন কৰি পেলাই ভাল লাগিলে। মানে ময়ো জানিম, কেনে কেনে মানে আপোনাৰ গাঁৱৰ কি কি ধান হয়?
হম হম হম, জানি মোকো ভাল লাগিল বাৰু, হয়। হয় হয় হয়, ভালে লাগিল হয়।
উ
তেনেকৈ আৰু কেতিয়াবা আৰু লগ পাম আৰু কেতিয়াবা কথা পাতিবলৈ হয় হয় হয়
পিচত আৰু কথা পাতিম আৰু না ইয়াৰ বিষয়ে আৰু ভাল।
হয় হয় হয় আৰু জানিব পাৰিম আৰু হয় ত কথা পাতিলে জানিব পাৰিম বাৰু হয় হয় হয় হ'ব দিয়ক হয়। হয় ধন্যবাদ ধন্যবাদ ধন্যবাদ হয়।